হেল্ল' অ কি কৰিছ হেল্ল' নেটৱৰ্কটো আহছ ন হেল্ল' হেল্ল' নেটৱৰ্কটো আহছ হেল্ল'
হেল
নেটৱৰ্কটো আহিছ নে
অ আহি আছে দে মোৰ মাততো পাইছে ন মোৱা নাই তই
অ পাইছো দে
হেল্ল' আছা অ জান
অ নেটৱৰ্কতটো ভালকে ৰাখিবি
ৰাখছো দে কৰিৰি ৰাখছো
অ কি কছ
কি কৰি আছা
মই চকীত বহি আছো মই চকীত বহি আছো চাহালেই
চ হা নাই
আহ অ থঠিকে ভালে কৰিছ
উ
অ এ নেটৱৰ্কতটো ভালকে অহা নাই তোৰ
হেল্ল'
অ এইবাৰ আহছ দে এই মাত মাতটো মানে অলপ কেনবাকে আহে হেল্ল' হেল্ল' হেল্ল' এইটো তই ক'ত আছনোক অলপ বেলেগ জেগাত যাচোন অঁ
তাতত তো শুনি আছ ত কৈ কৈ থাক
অ দে ভালকে লাগবি নেটৱৰ্কটো নহ'লেিবা এই তাত হেৰি নহবা অ হম হ
অ
এই এ হেল্ল' হা
আহ
কি কৈছা
কি কব ওলাইছিল আকৌ
নাই আহ দিনত ভাত খাইচ্ছা হেল্ল' হেল্ল' এইটো ক'ত বহুত বে দিয়েছে তো নেটৱৰ্কটো
ছে মাজে মাজে
অ কিউবা ফুৰবা মানে ক'ত যাবি নকবি দেই জাগা নাই নকবি অ অ অ অ গম পাইছো দে এনেই কেই ঘন্টামান লাগব গাড়ী ভাড়া কৰবি
গা়ী ভাড়া ল গাড়ী ভাড়া লৈ যাবি
নচনো তাহতিবাই কি কৰা
লাইন বাছত যাম
লাইন এ এ হে হে উম এ ইংৰাজী হেই নকবি শব্দ নক কবি স ইমান আহ হ হম এ কি বুলি কয় এইটো কওক যাবি সেনকে হ'লিচোন
চাচোন
হা এ মোৰ ইখনতে ইখনানতে যাবা ইচ্ছা যেছে এই মুৰিখা নতে যাব যাইছে এ নতুন খেজি খুলচিজি সৰু ছালিৰ খেলা জাগা যি
সৰুছিলে নতুকে খেলা যাগা
অ সৰু চল নহয় দে ডাঙৰো খেলিব পাৰি পাঁচশক লয় যি
পাঁচশকে
এ
আঠ
এ কি বুলি কওঁ মই তোক এটা
কত
আ দিছাই দে আ তাকাৰে
আহ
পতাকাৰে ম হুচ কাৰে মি দন্ত ন গটাকে গা আৰু অ অ হা হা হা তাত
অ হ পাঁচ টকা লয় নেকি পাঁচশ টকা লয়
মানে গোটেই পাঁচশ মানে হেৰি গোটেই মানে উঠা জোগা আছে সেইকেইটাত কাৰণে মানে গোটেই কেইটা মিলি কিনে হাতত সে আনি দে
আহ অ টিকেট বনে দিয় ক ক অ
অ অ আহ হ ইৰাজী অ থেংক ই মই আজিকৈ আহোতে তাইক কৈছিলো
আহ অ
এ দুটখন বিদ্যালয়ৰ পৰা যাওঁতে অ আজি বিদ্য়ালয়ত মহাবিদ্যয়ালয়
তাকাই দছ আহ আহ
এ দ্বিতীয়খন বিদ্যালয়ৰ পৰা আহোতে গধূলি এ গধূলি তাৰ পাই আহ তাৰ পাই আহোতে
ই খানা খোৱা দ হ মানে নহয়
খানাটো কিবা হয় নচ প ইমান গৰম যিহে ৰ'দ হা হা
লাগ গাহৰি গাহৰি হব লাগে ন আহাইছিল দে আকৌ এই গৰমত গাহৰি খাব লাগিব
উ খাবি তন্ত
আহল ইয়
এ
এ আমাৰ আ নাথাকা নক মানুহ গাহৰিতো খাব দে মানুহ গাহৰি ছোৱালী জী চিনি পাইছে না শুনি গাহৰি
চিনি আছো আহ খানা খ বাগ কৰি যাম
তাই খাবতে সেইবাৰ আহ সিবাৰৰ নিচিনা বোলে আৰু বোলে এইবাৰ বোলে মুখৰ আগত বোলে এই জুইৰ সেই বোলে দি দিলে
উ
ঘুৰে কি ন এইবোলো সবাৰ আহ অ তাক
কি কৰব বছ
এইবাৰো বোল দিবা লাগে
এ এটাই এটাই ফোন কৰিছে এ সেই যোগাযোগ কৰছ
অ নাই নকৰিবি ন নকৰিবি নকৰিবি নুথাবি হেল্ল' হেল্ল' অ এ নুঠাবি বোলো অ
হেল্ল' এই যায়ে আছে কিবা ত অ কবা লাগিব মই আহ অহ
এ তোৰ তো হোৱাৰ পিছত মোৰ কৰিম দেই শুনছা
নালকে নিকি কৰিব
হেল্ল' ই ই মই কণ দিম তা নহলি তো তত থাকবি এই হেতু হয়
দক
আহ আহ
হ কৰিবই লাগে
ক এ নালাগে য কৰা
আহ দি সেইগিলা নালগে চালগে নাই অহ হেল্ল' হেল্ল'
এই দি এয়া অলপতে কথাটো বুজি পাইছে অলপ লগবঢ়িছো তো
হা আ কৈ আছ
এই ত ভিছো বুলি অল আমি এইটো
অ অ মোক অ কবি মই কিন্তু কৰি দিম দেই সেই নকৰিবি ৰিজেক্ট নাখা এই চ এচ এষ্টে তোৰ হেৰি কৰিবি তোৰ অলপ ভালকে লাগবি মানে হে হৈ আছে তোৰ নহ কিবা কাটা যাব
এই উঠছ থোক নাৰ দগ দি
এইবাৰ আৰু কিতা আহে এই হি ভাল আছে
এই দেখেই
মই তাকাই
আহিব আজি দুইদিনমান হ'ল না দুইদান তিনদিন মান হ'ল যে
কৰা কিন্তু ইমান দেৰিতো নহয় ইমান দে লাগবা নালাগেছিল
মোক লাগছিল
মোৰ কি মই দুনীয়াৰ সেই মই ম দুনীয়া চকৰি ঘুৰিছো ম বি ওপৰত চকৰি ঘূৰাইছো যেনে
কৰে ৰব
এ পিছ কাম দে শুনটোছোন আহ সেইটো
কি পাইছজি পাইছো
অ অ অ অ এই সেইটোৱে
অ মোৰ মই হ'ব আৰু মই হ'ব আৰু গম পাইছ ন
অ মই তোৰ ভৰ পিচব মই কৰিম কি তো তোৰ ভাবিছে ম কৰি বাৰ তোৰ ভাবিছে মাক মা
কৰবি দে ৰখি দিবি খালি
আহ হ'ব দে
সিদিবি অলপ
অ হ'ব দে হ'ব দে ব অ পাইছো পাইছো বুজি পাইছো অ পাইছো পাইছো আহ পছো দে বুজি
অ নহালি মোক খা নোৱালি
বেয়ায়াাল লাগছে
তই গৰম বন্ধা দিছিলি দে নাই
আহ
হা
কি কৈছা
উম
অ দিছিচোন সংগঠনত দিছিচোন সংগঠনত চিঠি দিছি চোন দেখা নাই
আহ ক'ত দিছি
এ হুচিয় এ হুচিয়ে কাত এ হুচি